অ' শুনিছো দিয়া তুমি।
হয় ময়ো শুনা পাইছোঁ, ভালে আছা।
অ' আছো দিয়া ভালে।
হয় বাকি কি কৰিছা?
কি ক'লা?
শুনিছা, কি কৰিছা?
মই এনেই আছো ৰ'বা ঘৰতে অলপ আগতে ওলা ওলাই গৈছিলো ৰবা আহি পালো তুমি ঘৰতে আছা নে নাই।
আছোঁ আছোঁ মইয়ো ঘৰতে আছিলোঁ। তাকে ভাবিলো এবাৰ ফোন ভাবিলোঁ অলপমান মই নামঘৰলৈ গৈছিলো নামঘৰৰ পৰা আহিলো, সেইবাবে ভাব ভাবিলো আজি অলপ নাম ঘৰৰ ওপৰতে অলপ আলোচনা কৰোঁ নেকি।
অ'। খুব সুন্দৰ বিষয় বাছি লৈছে দেই, কোৱাচোন কোৱা।
হয়, মানে যিহেতু নামঘৰ আমাৰ অসমৰ সমাজ সংস্কৃতি আৰু আমাৰ ধৰ্ম্মীয় জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হয় ন'। আমি সকলোৱে এ নাম নামঘৰলৈ গৈয়েই থাকো পূজা পাৰ্বন কৰি থাকো অ' মানে পূজা উপসনা কৰি থাকো সেইবাবে এই বিষয়টো মানে আলোচনা কৰাতো দৰকাৰী হয়।
ঠিক কথা ভাবিছাঁ তুমি। অ' নামঘৰত কেৱল উপাসনাৰ স্থান বুলিয়ে কব ক'ব নোৱাৰি সমাজৰ এক মিলনস্থলী বুলিও কোৱা হয়। অ' নাম নামঘৰত অ' মানে এ আমাৰ বয়সস্থ মহিলা বিলাকে সকলোৱে একেলগ হৈ নাম ধৰে খা নাম ধৰে বা লগ হয়। তেওঁলোকৰ মন বিলাকো অলপমান মানে ভাল হৈ যায় তেওঁলোকৰ লগ কথা পাতি বা নাম ধৰি ভগৱানৰ নাম ল'লে সকলোৰে মন ভাল হৈ যায় দিয়াচোন। সেইকাৰণে সমাজত এক মিলস্থলী বুলি কোৱা হয়।
হয় হয় একেবাৰে সঁচা কথা, মানে এ ই যিহেতু নামঘৰত আমি সকলোৱে গৈ ভগৱানৰ নাম প্ৰসংগ কৰো ন আৰু ধৰ্মীয় অনুষ্ঠান পালন কৰা হয় বা সমাজৰ বিভিন্ন বিষয়ত মানে নামঘৰতে আলোচনা কৰা হয়। অ' আমি নাম মানে ইতিহাস বুলি ক'বলৈ গ'লে আমাৰ অস অসমৰ যে মহান বৈষ্ণৱ ধ ধৰ্ম, বা বৈষ্ণৱ ধৰ্মৰ সংস্কাৰক হওক আৰু উ এশৰণ নাম ধৰ্মৰ প্ৰচাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠাৰ ধাৰণা আগবঢ়াইছিল নহয়নে? এ যি আমাৰ সনাতন ধৰ্মৰ বা বৈষ্ণৱ ধৰ্মৰ য যিবোৰ সংস্কৰক বা গুৰু মহাপুৰুষ আহ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ অ' শ্ৰী মাধৱ দেৱ মাধৱদেৱে মিলি পিনে নামঘৰৰ যিটো ভূমিকা আছিল সেই ভূমিকাটো আগবঢ়াইছিল তেতিয়াৰ পৰাই নামঘৰ আমাৰ অসমৰ এ সামাজিক আৰু আধ্যাত্মিক জীৱনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ পৰিছে কাৰণ নামঘৰত আমি সকলোৱে গৈ আহ পূজা পাৰ্বন কৰো বা যিকোনো আহ মানে উৎসৱতে হওক বা যিকোনো উ আমি আমাৰ জন্মদিনতো নামঘৰলৈ গৈ চাকি এ এশৰ জলা জ্বলাও ভগৱানৰ সন্মুখত আমাৰ মংগল কামনা কৰি নহয়নে বাৰু?
হয় তুমি ঠিক কথাই কৈছা। অ আমাৰ সময় ধৰা কোৱাচোন
হয় মানে বাৰু এটা মই তোমাক প্ৰশ্ন সুধিবলৈ ওলাইছিলো যে নামঘৰ ধাৰাধাৰণতে কি কি কাৰ্য্যসূচী অনুষ্ঠিত হয় বুলি ভাবা তুমি?
মই ভাবো যে নামঘৰত নাম প্ৰসংগ হওক কীৰ্তন ভাগৱত পাঠ ভাওনা ধৰ্মীয় আলোচনা উৎসৱ পালন আদি বিভিন্ন কাৰ্যসূচী প অনুষ্ঠ কৰা হয় তুমি দেখি পাই চাগে অ কাতি মাহৰ কাতি মাহতো গোটেই মাহটোৱে এ নামঘৰত নাম ধৰা হয়। আয়তী বিলাকে বা বয়সিস্থষ্ঠ মহিলা বিলাকে গোটেই কাতি মাহোৱে নাম ধৰে লগতে গোটেই শাও মাহটোৱে নাম ধৰে লক্ষী পুজাৰ দিনা হওক বা মু মুঠতে এনেকে কিবা নহয় কিবা শৰাই দিয়ে থাকে কিবা নহয় কিবা উৎসৱ পাৰ্বন আহি থাকে আহ কৃষ্ণ জন্মাষ্টমী হওক বা ৰাধা জন্মাষ্টমী হওক এইবিলাক কিবা নহয় কিবা এ শৰাই দি থাককা যায় তেওঁলোকে নাম ধৰি থাকে বা পূজা পাতল কৰিয়ে থাকা যায় নামঘৰত বিশেষকে তুমি লক্ষয় কৰিলে। সেইবাক মই ভাবো নামঘৰ এনেকুৱা ধণৰ কাৰ্যসূচী বিশেষকৈ অনুষ্ঠিত হয়। কীৰ্তন পঢ়া বিভিন্ন ধৰণৰ আৰু।
হয় একেবাৰে সচা কথা কৈছা দেই আৰু নামঘৰত মানে আহ বিভিন্ন ধৰণৰ ভাওনা হওঁক নাট হওক এই সকলোবোৰ অনুষ্ঠিত হয় দিয়াচোন ভাওনাৰ লগত মানে নামঘৰৰ সম্পৰ্ক অতিকে আহ গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি কাৰণ ভাওনা অসমৰ এক বিশেষ নাট পৰম্পৰা হয় এ মানে যি বহু নামঘৰত ভাওনা আয়োজন। কৰা হয় যাৰ জৰিয়তে ধৰ্মীয় আৰু নৈতিক শিক্ষাৰ প্ৰচাৰ কৰা হয় নহয়নে বাৰু? মানে তাতে বিভিন্ন ধৰণৰ ভাওনা হয় তাতে বিভিন্ন ধৰণৰ ভাওনা হওক নাট হওক সকলো মানে নিজৰ অং ভংগীৰে সেই ভাওনাখন পৰিচালনা কৰি কৰে বা আজি নাগাৰা নাম হওক বা আয়তি যিবোৰ নাম ধৰে নাক প্ৰসংগ কৰে সকলোবোৰ মানে নামঘৰতে অনুষ্ঠিত কৰা হয় এ মানে যাৰ ফলত এই নামঘৰৰ ভূমিকা মই ভাবো যে অতিকৈ গুৰুত্বপূৰ্ণ
হয় তুমি ঠিক কথাই কৈছা আৰু আমাৰ সমাজ জীৱনত নামঘৰৰ ভূমিকা ধৰা মানে নামঘৰে মানুহৰ মাজত ঐক্য আনে ভাতৃত্ববোধ আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি তোলে সমাজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰতো নামঘৰৰ ভূমিকা গুৰুত্বপূৰ্ণ নামঘৰত যেতিয়া মানুহ বিলাক বা বয়স বয়সস্থ মহিলা বিলাকে একেলগ হয় তেতিয়া তেওঁলোকে তেওঁলোকৰ আমি যেনেকে লগ বান্ধৱী বিলাকত মনৰ কথা স্কুলত বা কলেজত লগ বান্ধৱী বিলাক লগ পালে মনৰ কথা কওঁ তেওঁলোকে বয়সস্থ মহিল বিলাকে তেওঁলোকৰ ঘৰৰ কথা বা বিভিন্ন ধৰণৰ তেওঁলোকৰ মনৰ কথাবোৰ সেই নামৰ মাজত তেওঁলোকে প্ৰকাশ কৰি উলিয়াই দিয়ে। আৰু ক বষ্ঠ মানুহ বিলাকে হয় বৈশিষ্ঠ মানুহো বেছি বা ঘৰই বহি থাকে। তে তেওঁলোকে আহ তেওঁলোক যেতিয়া নাম প্ৰসংগ কৰি বা ভগৱানৰ নাম লয় আৰু সেইখিনি সময়তে ভগৱানৰ নাম লোৱাৰ মূল সময় বুলে ক'ব পাৰি। বয়সস্থ সময়তহে মানুহে যেতিয়া ভগৱানৰ নাম লয় তেতিয়া তেওঁলোকে আহ জীৱনটো বা যিখিনি ক বাকী খিনি ক বলটা জীৱন থাকে সেই জীৱন খিনি শান্তিপূৰ্ণ ভাৱে যায় বা তেওঁলোকে উ এনেকে এনেকে মানে কোৱা হয় যে বৈশিষ্ট সময়ত যেতিয়া ভগৱানৰ নাম নয় তেওঁলোকে যিখিনি সময় আহ আগতে অতিবাহিত কৰিছে সেই সময়খিনিত যদি তেওঁলোকে কিবা পাপ কৰিছে বা কিবা যদি ভুল কাম কৰিছে সেই ভগৱানৰ নাম লৈ কিনে তেওঁলোকে সেই পাপবোৰ খণ্ডন কৰে বুলি কোৱা হয়। যাৰ ফলত এ তেওঁলোকৰ এটা মানে অ তেওঁলোকৰ মানে এনেকে কথা পাতাৰ পিছত বা তেওঁলোকে মনতে ভাবি যেতিয়া ভগৱানক তুষ্টি কৰিব তেতিয়া ভগৱানে হয়তো তেওঁলোকৰ এই পাপ বিলাক আহ মানে খণ্ডন কৰি দিয়ে। যাৰ ফলত এ নামঘৰতেতো হয় ন এইবিলাক কাম তেওঁলোকে আহ এজনে এজনে লগ হয় নাম নাম ধৰে তাৰ নাম নাম নাম ধৰাৰ জৰিয়তে ভগৱানক তেওঁলোকে পূজা পাতল কৰে তাৰ কাৰণে মই ভাবো যে মানে সমাজৰ আমাৰ সামাজিক জীৱনত নামঘৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
হয় হয় একেবাৰে সঁচা কথা কৈছা দেই আৰু এই উৎসৱৰ সময়তো মানে নামঘৰৰ পৰিৱেশ ইমানে ধুনীয়া লাগে নহয় এ যেতিয়া যিকোনো উৎসৱ আহে তেতিয়া নামঘৰ একেবাৰে মানে সজীৱ হৈ উঠে। নহয় নে মানে গোটেই সকলোবোৰ ভক্ত যিবোৰ আছে বা গোটেই সমাজৰ ৰাইজ বোৰ একেলগে সমাগম হয় তেওঁলোকৰ নাম কীৰ্তন চলে আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় যাৰ ফলত মানে গোটেই নামঘৰটো ৰঞ্জন জনাই উঠে নাম কীৰ্তনেৰে আৰু বিশেষকৈ এই কৃষ্ণ জন্মাষ্টমীৰ দিনাখন নামঘৰৰ মানে নামঘৰৰ ভিতৰখন চাবলগীয়া হয়। তেতিয়া যিবিলাক আয়তী আছে বা সকলোৱে মানে একেলগে আহ তেওঁলোকে এক ভাওনাৰ নিচিনাকে নামঘৰত প্ৰস্তুতি চলায়, কৃষ্ণ জন্ম জন্মাষ্টমীৰ দিনাখন যে এ কোনোবাই দৈৱকি হয়, কোনোবাই কৃষ্ হয় কোনোবাই বাসুদেৱ হয় মানে এই সকলোৱে নিজৰ নিজৰ এটা এটা আহ মানে নিজৰ নিজৰ কদাৰটো ধাৰণ কৰি পিনে তেওঁলোকে এই ভাওনাটো পৰিচালনা কৰে আৰু সেইদিনাখন মানে চাবলৈ ইমানেই ভাল লাগে আৰু তাতে সেইদিনাৰ দিনটোত হলী খেলা হয় নামঘৰৰ ভ ভিতৰতে মানে এ গোটেই পৰিৱেশটো একেবাৰে ৰজন জনাই যায়, সকলো আৰু ৰাইজৰ মানুহে চাবলৈও আহে নামঘৰলৈ এই বিভিন্ন ধৰণৰ এ নাম কীৰ্তন হওক বা বিভিন্ন ধৰণৰ এই আধ্যাত্মিক পৰিৱেশ সৃষ্টি হলে তেওঁলোকে চাই চাই পিনে তেওঁলোকৰো মন ভাল লাগি যায় আৰু অ এই নাম টোৱছ তেওঁলোকক উম হয় নামঘৰ মানে তেওঁলোকক নৈতিক মূল্যবোধ হওক, শৃংখলা হওক, সংস্কৃতি হওক আৰু সমাজৰ প্ৰতি দায়িত্ববোধ শিকায়। মই ভাবো যে এই নাম ঘৰৰ লগত আমি সকলোৱে যুৱসকললে হওক বা যুৱ প্ৰজন্ম হওক বা বৃদ্ধই কিয় নহওক, আমি সকলোৱে মানে একেলগে মানে জড়িত হৈ থকাটো বহুতে দৰকাৰী ইয়াৰ জৰিয়তে নতুন প্ৰজন্মে নিজৰ ঐতিহ্যৰ লগত সংযোগ বজাই ৰাখিব পাৰে দিয়াচোন। আৰু যদি আমি আমাৰ নিজৰ সংস্কৃতিটোক বচাই ৰাখিব নোৱাৰোঁ, তেনেহ'লে আমাৰ ভৱিষ্যতৰ যিটো আমাৰ প্ৰজন্ম আছে তেওঁলোকে আমাৰ সংস্কৃতি কি তাৰে যিটো মহিমা বা তাৰে যিটো হেৰি কি বুলি কয় প্ৰয়োজন সেইটো তেওঁলোক বুজ নাপাব আমাৰ এইটো আমাৰ দায়িত্ব যে আমি সকলোৱে তাৰে মানে হেৰি কি বুলি কয় আমাৰ সংস্কৃতিটো ৰক্ষা কৰাৰ বাবে আমি সকলোৱে যাতে নিজে নিজে দায়িত্ব পালন কৰোঁ, যাতে সেইবোৰ আমি সমাজত সমাজত আম নিজৰ আহিবলগীয়া প্ৰজন্মৰ সন্মুখত আমি তেওঁলোকক ক'ব পাৰো যে আমাৰ সংস্কৃতিটো কেনেকুৱা নহয় ন বাৰু?
হয় তুমি ঠিক কথাই কৈছা দে তুমি অলপ আগতে যে কলা শিশু আৰু যুৱ সকলৰ বাবে নামঘৰৰ বহুত যথেষ্টখিনি গুৰুত্বপূৰ্ণ গুৰুত্ব আছে দিয়াচোন। অ ম ধৰা খোৱাল যুৱকসকলৰ মাজত এতিয়াৰ পৰাই যদি নামঘৰৰ বিষয়টো নামঘৰৰে বিষয় যদি তেওঁলোকৰ ম এতিয়ালাৰ পৰা প্ৰচলিত হৈ আহে এতিয়াহে তেওঁলোকে গম পাব যে ভগৱানক পূজা পাতল কেনেদৰে কৰে বা ভগৱানক কেনেদৰে শৰাই আগবঢ়ায়। ভগৱানৰ গধূলি যেতিয়া আহ ভগৱানৰ নামঘৰত যে দবা বুজোৱা হয় সেই দবাটোত কি কেইবাৰ বুজোৱা হয় বা কেনেকুৱা কি? এনে ধৰা এইবিলাকৰ জৰি়য়তে গম পোৱা যাব দিয়াচোন আহ। কেনেকুৱা কি মানে মন্দিৰত সোমোৱাৰ পিছত কেনেকুৱা কি কৰিব লাগে বা কেনেকে ভগৱানৰ পূজা পাঠ কৰিব লাগে সেইবিলাকে আৰু এতিয়া যদি প্ৰচলিত হয় তেওঁলোকৰ তেতিয়াহে তেওঁলোকে গম পাব যে ভৱিষ্যতে আৰু তেওঁলোকে তেওঁলোকৰ নতুন প্ৰজন্ম বিলাক শিকাই আহিব পাৰিব।
হয়
আৰু অ হয় আৰু ধৰা নামঘৰৰ উন্নয়নৰ বাবে আমি অহ বিভিন্ন বিভিন্ন ধৰণৰ পদক্ষেপ লব পাৰো যেনে নামঘৰৰ আহ পৰিষ্কাৰ পৰি্ছন্নতামূহ বজাই ৰাখিব লাগিব। অহ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰা, নতুন প্ৰজন্মক নামঘৰৰ বিষয়ে জনোৱা আৰু ইয়াৰ ঐ তিহ্য সংৰক্ষণত সহায় কৰা উচিত আৰু ধৰা নামঘৰটো যদি আমি ধৰা নাম এখন হ'ল তাৰে পিছত যদি এটা এনেও চা- চাহ তাহ খোৱা হয়, বা বিভিন্ন ধৰণৰ প্ৰসাদ বিলোৱা হয়। তাৰে পিছত যদি আমি নামঘৰটো চাফা কৰি থৈ নাহো বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি নাহো, য'তে পায় ত'তে আহ শৰাই শৰাই কাগজ বা কাগজ বিলাক পেলাই থৈ আহো বা চাহ খোৱা কাপ বিলাক পেলাই থৈ আহো তেনেহলে কিন্তু সেইটো নামঘৰৰ পৰিৱেশ বুলি কব পাৰিম? এ একেবাৰেই নোৱাৰো আৰু নামঘৰ হলে এটা য'ত, নামঘৰ য'ত ভগৱানক ৰাখা হয় য'ত আমি পৰিষ্কাৰ পৰি কি কৰোঁ পৰিচ্ছন্ন কৰি ৰাখিব পাৰো, সেইটোৱেটো নামঘৰ কয় ন? সেইকাৰণে আমি এইবিলাক ধুনীয়াকে চব বস্তু চাই চিতি হেৰি কৰিব লাগিব দিয়কচোন
হয়, হয়, আমি নিজে পৰিষ্কাৰ কৰি নাৰাখিলে আমাৰ পৰিৱেশটোতো কোনেও পৰিষ্কাৰ কৰি নাৰা- নাৰাখে, এইটো আমাৰে দায়িত্ব যে আমি যাতে আমাৰ পৰিৱেশটো ভাল ৰাখোঁ বা ভাৰদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখোঁ। আৰু নামঘৰৰ পৰিৱেশটো পৰিষ্কাৰ পৰিছন্নতা কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। অকল তাতে যোৱা আয়তী হওক বা নামঘৰৰ মানুহখিনিৰে নহয়। আমি সাধাৰণ মানুহৰ সকলোৰে দায়িত্ব হয়। আৰু নামঘৰলৈ যোৱাৰ ফলত আমাৰ মানুহৰ বহুতে লাভ হৈ দিয়াচোন। মানুহে মানসিক শান্তি লাভ কৰে বা আধ্যাত্মিক চেতনা তেওঁলোক বৃদ্ধি হয়। আৰু সমাজৰ লগত মানে অধিক ঘনিষ্ঠ, ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে। যাৰ ফলত তেওঁলোকৰ মানে বহুতখিনি সহায় হয়। কেতিয়াবা বিপদৰ সময়ত সেই মানুহখিনিয়ে তেওঁলোকৰ কামত আহে নহয়নে বাৰু।
হয়, হয়। তুমি ঠিক কথাই কৈছা আজি তোমাৰ ওপৰত, তোমাৰ লগত কথা পাতি কিন্তু কিন্তু মোৰ অভিজ্ঞতও হল দেই।
মোৰো বহুত ভাল লাগিলে। তোমাৰ লগত এই বিষয়ত কথা পাতি। মানে বহুখিনি নতুন কথাও জানিব পাৰিলো। ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম। আজিলৈ ধন্যবাদ।
ধন্যবাদ। ঠিক আছে।